হেল্ল'
অ' কি কৰি আছ?
মই একো নাই কৰা এতিয়া বাৰু বহি আছো মাএ চবজি কাটি আছে।
মই মোবাইলটোলে চাই আছো। হেল্ল,
অ ভাত পানী।
ভাত ডালিয়ে ভাতে হ'ল ন।
অ অ আমাৰ যি পানী অ আমাৰ আজি, পানী দিয়া ভাত খালোঁ সেই কালি ভাত বনালোঁ সিহতি নেখালে বাপেকে পিতেকে কাষৰ মানুহ ঘৰত খালেগে।
আহ
তাৰ পৰা সেয়া পাত থাকি গ'ল বোলো আজি পানী ঢালি থওঁ চবেই পানী দিয়া ভাত খাম তাৰপৰা আলু ভাজিলো আৰু
আমাৰ ভেন্দি ভেন্দি আলুৱে কাটি আছে এতিয়া কাটি বনাম আৰু। তাৰপিছত।
উম, ভেন্দিবোৰ একদম ডাঙৰ - ডাঙৰকে দিব লাগে ভালেই লাগে মই ডাঙৰ ডাঙৰকে দিলেহে ভাল পাওঁ।
অ আমাৰ দেউতাই মানে ঠিকছে আনিছিলে।
অ' অ', সৰহকে লৈ আহিছে আৰু সস্তাত পাই।
নাই দালি - চলিয়ে দিয়ে আৰু খাই শেষ কৰিলো, কালি দালিত দিলো। দেখাল- দেখালক।
উম, এতিয়া হেৰি মালিকতটো নাই যে তোৰ। সেইকাৰণে ভাল হৈছে। যি দি বনালো খাব পাৰি।
অ' এতিয়া সেইটোয়ে আৰু জিতি বনালেও খাই ভেন্দি চেন্দি খাই আৰু। খালি একেলগে খাই পেলাই বেলেগ আমাৰনো গৈ থাকে।
অ' অ' নহয় মানে বোলে এতিয়া এই ভেন্দী কেইটা আছে এদাই ন এদাই কৰি পেলাইহে বেলেগ আনিম আৰু সেই বুলি পাৰি আৰু।
চব্জি - চব্জি বেছিকে জিকাই ভেন্দিয়ে খুব অ' জিকাই ভেন্দি জিকাই ভেন্দি খুব খায়। জিকা ভুলকে আনি থাকে জ আনি থাকে।
ভোলে, ভোলটো ভাল লাগে আকৌ কচু সতি ভোলে, কচুৱে ভাল লাগে।
এতিয়া তাত মজা পাইছে সেইকাৰণে। তাত মাছ, মাংস নাই নহয়। অকল এইবোৰ কিবাকিবি বেঙেনা চব্জি। বেঙেনা জোল ভাল নাপাই নহয় ভাজি যিহে ভাল পায়
উম, বেঙেনা জোল নাখায় নহয় আৰু।
জি খাই বনাই কি বনাই আৰু ৰাতিপাল নীতি দিৱস চাহৰ লগত ব্ৰেকফাষ্টত জলে এইটো পিঠাটো যে কিচুৰ পিঠা বনাই যে অ ইডলি হে তেনেকুৱা তেনেকুৱা এটাৰ লগত চাহ হেৰি তেনেকুৱা দুটামান থাকিব ইডলিও নহয় কিবা নিমখে নে কিবা চাটনি লগাই লগাই খোৱা তেনেকুৱা
ধোচা ধোচা
অ ধোচা হ'ব সেইবোৰ লগাইলে তেনেকুৱা দিছে আজি এনেকে ক সেইব নাই ঘৰত বহত খেলাহব অ কি আধোৰ আধোৰ বস্তুবোৰ দিয়ে আও চিৰা ভাজি দিব
এ ধোচাটো মানে কি জানা ধচ ধোচাটো মানে চা ধোচাটো চাউলৰ গুৰিয়ে পিঠা গুৰিয়ে মানে তাৰপিছত মুড়িৰ গুৰি
সেইবিলাকৰ বাহিৰ বান্ধা বান বান্ধা বা সেইবিলাকৰ খানাহে হব। বহে ৰান্ধনীয়ে চাকৰিক কোমপানীত সেইটো কাৰণে মানে সেইবোৰ খাদ-খাদ্যকে খাবলৈ পায় চিৰা ভজা
অ অ সেইবোৰ এ তাৰমানে সিহতি ৰাতিপুৱা বেলাতো ভাত নাখাই যে যি টি খাই পেলাই পাৰ কৰি দিয়ে তাৰমানে।
আমাৰ আকৌ জলপান খোৱাহে আছে জলপান খোৱা মানুহে ন।
অ চিৰা দৈ গাখীৰ।
আমাক হেৰি পুৰি নেখাই নহয় ৰুটিহে খায়।
অ সিহঁতৰ পুৰি খায়।
আমাৰ তেলত দিয়া পুৰিটো বেয়া পায় এতিয়া ৰুটি তেওঁৰ কাৰণে ৰুটি বনাবলগীয়া হয় তাত এতিয়া কোনে বনাই দিব ৰুটি!
উম সেইটো গেছ গেছটো তাৰমানে হে নহ'বৰ কাৰণে আমি কুকাৰতে খাওঁ গেছ
অ', আকৌ চাওমিন দিয়ে চাওমিন খাই আকৌ কত নো খাই আৰু চাওমিন বেয়া পায়। কেতিয়াবা মেগী অকন খালেও উম চাওমিন বাবা চাওমিন দিয়ে কেতিয়াবা।
উম চাওমিন লোকলেহে আনে টোপোলা কৰি
হম লোকলে আনে আৰু।
উম।
নিজে ৰাখে আৰু। সেইবোৰ হে এইবোৰ আলু চপ আনিলে। আলু চপত কি ভাবিচে বোলে ৰাখে
এনে আকৌ আলু চপ ভালেই পায়।
অ', আৰু কিমান চাহ চাহ খা চাহ খাহ খাওঁ কয় থাগে কালি চাহ আৰু সেহা দুটা আনিছে হেনো কিবা এনেকুৱা মালপোৱাৰ নিচিনা মালপোৱা দুটা লৈ আহিলো বোলে ঘৰতে খামলে চাহ খালে থান্দা পানিৰ লগত খাব বোলে লৈ আহিলে ঠাণ্ডা পানৰ লগত
হেৰি আকৌ এ সেই কাৰনেটো ফ্লাকচ লৈ যাব পাৰিলে
অ'। নহয় গেছ এটা গেছ হিটাৰ আছে হিটাৰ হিটাৰ আছে চচ এটা কিনি ললে ন সেই
অ', অ'।
যোৱা নাই আকৌ সেইটো কাৰণে হেৰি আনিবলৈ যাবলৈ হেৰি হৈ আছে সেইকাৰণে ঠিক হোৱা নাই আৰু। তেনেকে আছে সে ঠাণ্ডা পানী লগতে খাব চাহ একাপ খালো আকৌ লিখিহে থৰ দেখি থব আৰু এতিয়া আমাৰ মোৰ গাও থুবলৈ যাবলে মই হাক দিছিলো ফুৰিব বত
অ', নালাগে আৰু কৰ ৰুমলৈ গলেই দিগদাৰ আৰু। নালাগে আৰু কিমান এই খ এতিয়া খেতিটো কৰি পেলাই যাবি নে তই খেতি খেতি নকাৰৰ আগতে যাবি?
খেতি কৰি যওঁ তাৰপিছতে আকৌ সেই, এ কিবা কিবি কিবা একোবা দিয়ে নহয় পঢ়িবলৈ দিছে সেইদিনাখন সেয়া দিছে একোবা ছোৱালীয়ে মই লিখি কৰি এ দিছো অসমীয়া তাৰানে, হিন্দীটোো মানে হিন্দী পঢ়িব নাজানে হিন্দী ক'বলৈ নানিলোও পঢ়িব নাজানে অসমীয়াত লিখি দিবলগীয়া হৈছে। তাৰপছ অসমীয়াখিনি আমাৰু বাই হিন্দী বোৰ অসমীয়াবোৰ হিন্দী হিন্দী বোৰ অসমীয়াাত লিখিলে কেনেকুৱা নিচিনা হয় শব্দবোৰ ন অসমীয়া হ'লেও আমাৰো হিন্দী মাজে মাজে গুচি গুচি আহিছে।
অ খেলি মেলি হৈ গৈছে।
অ কোতো হিন্দী কটোহে আহে অসমীয়া কো নাহেই
নহে অ!
তাৰপৰা কিস্তি বুলি কওঁলে আকৌ শটো দতীয়া শটো সেইটো হিন্দীটোকে আহে দতীয়া শ বা প্ৰথম এটা নাহে। এখন কি লিখিছো একো নাপা বুলি কৈছে তাৰপিছত পঢ়ি দিছি নহয় বহি পালে শেষ মুখস্থ কৰিছে। মুখস্থ কৰি পিছনাখন কবলৈ যাব। ক'ব লাগিব বুলি ভাবিছিলে সেইদিনা নুসুধিলে আকৌ বেলেগ তিনিখনন দিছে কাৰ্ড আকৌ এইখিনি পঢ়ি থাকিবাগে বোলে। ঘৰত কি কে দিউ গৈ বোলে শো আৰু মোবাইল চাওঁ এক শুব নাগ বোলে। থব নালাগে বোলে এইবোৰ পঢ়ি থাকিবা বোলে এনেই থককে সেই ক পঢ় না মোৰ ঘচ গ কালি ম
এবোৰ পঢ়ি পেলাই নুশোধহে এনেইহে সিহঁতি হেৰি কৰি ফুৰিছে।
সুধে আজি হেনো সুধিছিলে অ অ আজি একবাৰ হেনো সুধিছিলে। কিবা কিবি তাৰপিছত সেইটো তাৰ মানে সখিনি ন সধা বেলেগ সুধিছে তাৰ পিছত মই বোলে ভ খাই আছিলো বোলে ক উতৰত দিব নোৱাৰিল লাজ পাম বুলি এইবোৰ দেখোন আগৰ পৰা থকাটোও উত্তৰত দিব পৰা নাই দেখোন বোলে।
উম!
মান সেইটো জানিবলৈ দি মোৰ আচলতে নাই বছো
আচলতে সেইয়টো জানিবলৈ দিছেগে
তাতে কেতিয়াবা সমস্যাকে সুধিলে মানে তেতিয়া ভাবিব যে ই এইবোৰ পঢ়িছে নাই। মে জানিবলে পঢ়িব লাগিব। অ', সেই পঢ়িছেনে নাই এই কথাটোৰ কাৰণে তাৰমানে নেপ খোৱাইনে তোমাৰ নহ'লে আছোঁ আছিল নেকেচ
সেইটোৱে শিক্ষা শেষ নাই যে সেইটো মানে প্ৰমাণ কৰিছে কাম কৰিবই লাগিব, পঢ়িবই লাগিব, কৰি হেৰি কৰিবই লাগিব তাৰমানে।
আজি সুধিছে মনোজতো একেটাকে কৈছে মানে।
অ', আকৌ পুৰণা মানুহ পাইছে নাই আকৌ?
নাই পাইছে, সেইবোৰ আছে। সেহ-সেহতি হেনো কৈছে তেনেকে কৈছে যেনিবা একে ভিনদেউ যিটো ক'লে মানে সেইটোকে, সেইটোও ক'লে। একেটাকেই ক'লে বোলে, মই কোৱা টোকে। নাজানে আৰু নাজানে মানে এইটো চাগে হেৰি বেছিদিন হোৱা নাই চাগে, এইটো হেৰি কৰা। আৰু কৰিলেও, শিকিছে আৰু ভালেই হৈছে বুলো ব্যস্ত থাকিবৰ কাৰণে
তাৰমানে হেৰি এনেই মানে আজৰি টাইমত এনে কৰ'বাত গৈ পেলাই কোবাই কাৰোবাৰ ৰুমত গৈ। কিবা এইবোৰ কামৰ পৰা মানে সিহঁতক হেৰি কৰিছে নেকি?
অ', সেইটোয়ে, এইবোৰত মানে ব্য-ব্যস্ত মানে এই মানে মেইন আৰু উপাৰ্জনৰ পথটো সেইটোৱে যেতিয়া সেইটো কামতে মানে ব্যস্ত ৰাখিছে।
সেইটোকে ক' বুলিব, গৈ পেলাই আকৌ ডিউটিৰ পৰা গৈ কৰ'বাত পাৰ্টি, চাৰ্টি আড্ডা, চাড্ডা হোৱাতকে
আৰু বেলেগ ডিপাৰ্টমেণ্টৰ সেইবোৰ নাই, সিমান আমাৰ এহেতঁৰ ডিপাৰ্টমেণ্টহে তেনেকুৱা।
আহ
কিবা যোৱাৰ আগত মানে চবকে গোটাই ল'ব নহয় দঘিলাকে এই স্কুলৰ প্ৰাৰ্থনা সভা নিচিনাকে গোটাই ল'ব লৈ ত তাৰ মানে কিবা কিবি কথা সেইটোও কব
বেলেগ কিবা এটা মানে বেলেগ
অ' তাৰপিছতে অফিচাৰ বিলাকো মানে এ আম আগতে অিচ অফিচ অফিচ বহিহে থাকে এতিয়া অফিচাৰলাকে বহি থাকিলে নহ'ব মানে একদম ল লগ থাকিব লাগিব। এই প্ৰব্লেম, ন হ উ
ভালে হৈছে তেতিয়া চিনচিয়াৰ হয় কামবোৰ কিছুমানে পাল মাৰি বহি নাথাকে।
সেইটো কাৰণে সেইদিনাখন এটাই গৈছিলে ভিনন্দুক মানে। মানে আপো খন বোলে ইমান ভাল বোলে কিবা এটা অকণমান সৰু প্ৰব্লেম হলে গোটেই সবা অফিচাৰ চফিচাৰ আহি সেইটো চল্ভ কৰা বোলে। সেইকাৰণে আ মিলা প্ৰীতি টো মানে বহুত ভাল বোলে। সেইটো কাৰনে বেছি ভাল। হৈছে আও।
সেইটোৱে মানে গোটেই হেৰিটোৱে ভাল। নতুনকে হেৰি হৈছে যে নে নতুন নে আকৌ পুৰণা।
লৰা মানুহবোৰে। আগতোহে আমি যোৱাত থকামহে।
অ অ গলে মানে আগৰ কাষ অ যে ৰুমৰ কাষত যে আছিলে মুছলিম মানুহ এগৰাকী
উম।
সেই গৰাকীক লগ পাবি লগ পাবি চাগে।
অ সিহঁতৰ হলনি এতিয়া সিহঁতৰ হলে নাই দিয়া আমাক।
অ নহয় নিদিলেও আছে নহয় চাগে তাতে।
অ প আছে অ আছে সিহতি আছে। তাৰপিছতে আৰু মণিপুৰী ফেমিলি এটা আছে।
আহ।
আকৌ তহঁতৰ হেৰিয়ে যে ফটোৰ মাজত যে এটা উঠি উঠি থাকে যে দলংখনত যে উঠি আছিলে লৰাটো।
আহ অ অ।
হেই সেইটোয়ে ঘৈণীয়েকে
আহি সিহঁতা সিহঁত তাতে আছে।
অ তাতে আছে।
অ ইমান পুৰণা মানুহ বহুত পুৰণা সেতি।
উ অ মায়ে সেইদিনাখন ফোন কৰোতে কৈছে অ ই আমাৰ ভটোজা উথুা দগদাৰাকে থকাতো নেকি বাৰু।
নহ সিহঁত ই পুৰণা মানুহ দৰমহা চাগে ধেৰ পায় একেটাতে আছে নহয়।
বহুত পাই গে যেতিয়া আমাৰ তাই দেখোন সেয়া ঊনত্ৰিছ হাজজাৰ দিবলৈ লৈছিলে দেখোন। নে সেই ছাব্বিশ হোজাৰ হৈ আছিলে। ঊত্ৰিছাজাৰি পৰা লং দিম তুমি নাযাবা বুলি কৈছিলে
অহ
এৰাই আৰু ভ হেৰিয়ে আৰু কলে বুলিয়ে আৰু একেবাৰে এৰিবই নোৱাৰিলা সিহঁত দুজন আহিলেই আৰু
উম হেৰি হয় আমাৰ অ ক'ত ভাল পাম খেপ খেপাই ফুৰিব লাগিলে
অ সেইটোৱে
আচলতে সেইবোৰ ক'ত ভাল ইয়াতকে বেছি ইয়াতকে তাত বেছি ভাল হব নেকি এনেকুৱা ভাবি থাকিলে মানে ঘূৰি ফুৰিলে বেয়া হে
অ টাইমটো হৈ গ'ল নহয় কি কওঁ এতিয়া
উমহ হ'ব ৰাখ